অ', হেল্ল'।
অ', হেল্ল'।
শুনিছা?
অ', শুনিছো কোৱা?
এই মানে ইয়াত তোমাৰ নেটৱৰ্কটো নাপাই যে।
অ'।
হয় কি কৰিছা?
বহি আছো, তুমি কি কৰিছা?
মই এই এনে বহি আছো কিবা খালা নে নাই?
খালো মই ভাত পানী।
কি কিহেদি, কিহেৰে খালা।
মাছ মাৰিছিলোঁ আজি পুখুৰীত তাৰে মাছ খাই দিলো ভাত।
অ', তোমালোকৰ পুখুৰী আছে।
আছে।
ভালে দিয়া লোকেল মাছ খাবলৈ পাইছা। এনে আজিকালি, হাঁ নাই আমাৰ নাই। এনে আজিকালি চব মেডিচিনে দিয়ে, অ'।
উম। নিজৰ ঘৰৰ পুখুৰী আছে তাৰ মাছটো মাৰি খাই দিওঁ আৰু।
কি কৈছে, কি কৈছা।
নিজৰ পুখুৰী আছে, নিজৰ পুখুৰীৰে মাছ মাৰি খাই দিওঁ।
উম পিছে কি মাছ।
আমাৰ গ্ৰাছ কাপ দিয়া আছে তাতে পুখুৰীত। তাতে কি খাই অ', গ্ৰাছ কাপেই আনিছো, গ্ৰাছ কাপে পাইছিলো বাৰু।
তুমি পুঠি মাছ খোৱা নে নোখোৱা।
সেইটো ব'ৰ ক'ম মাছ, যিটো যি টি জেগাত নাপায় ঘপককে পথাৰত মাৰিব যাব লাগিব তেতিয়াহে পাম মাছটো।
মই ডেংগু মহ এটা দেখিলো অলপ আগতে, অ', নহয় এইটো
ডেংগু ডেংগু মহ নহয় ডেংগুটো বেমাৰ হয়। জোনটো মহে কামোৰে সেই মহ সেই মহটোৰ নাম হ'ল মাইকী এনিফিলিক্স সেইটো মহে
নাই মই মানে, মই মানে আজি এটা দেখিলো।
কি পিঠিত ডেংগু বুলি লিখি ৰখা আছিল নেকি।
মই ডেংগু বুলি ভাবিছিলো তাৰপিছতে ভণ্টিহঁতে কৈছে যে এইটো ডেংগু নহয় বোলে বৰল হে।
পিছে তুমি কলেজ গৈ আছা নে নাই?
কলেজ গৈছোঁ বাৰু। এইকেইদিন অফ দিছে যে।
অ' তোমাৰ এক তাৰিখে তোমালোকৰ কলেজত প্ৰতিষ্ঠা দিৱস পাতিছে নেকি?
অ', পাতিব
অ, আমাৰো তেনেকে প্ৰতিষ্ঠা দিৱস পাতিছে।
উম।
তাকে মাতিছে আৰু কলেজত কি কৰোঁ, তোমাৰ মই মানে বন্ধ যে সেইকাৰণে মই মামাহঁতৰ ঘৰত পালোহি।
এতিয়া আকৌ কলেজত পাতিছে, তাকে ভাবিছোঁ আৰু কি কৰোঁ, তুমি যাবা নেকি?
উম, মই যাম চাগে এবাৰ। মানে ইমান দেৰিলৈকে নাথাকো আৰু। অ' তাকে বহুত দিন লগে পোৱা নাই তোমাক।
হয় বাৰু তুমি এটা কাম কৰিবা, তোমালোকৰ ঘৰত এদিন ভাত খোৱাকে আমাক নিমন্ত্ৰণ জনাবা।
তোমালোকৰ গাঁওখনত চাবলগীয়া বহুতেই বস্তু আছে।
আহিবা চাব কাৰণে আমাৰ ওচৰত নদী-চদী আছে তেনেকে পথাৰ চথাৰ ওলাই যাম কেতিয়াবা।
অ', যাব লাগিব। মাতিবা আকৌ তুমি নামাতাই।
মাতিম দিয়া নিশ্চয় তোমাক।
তোমালোকৰ তাত শুনিছোঁ বোলে ডাঙৰ নদী এখন আছে, হয়
অ, আছে।
পিছে নদীখনৰ বিষয়ে অলপমান কোৱাচোন মানে জানিব ইচ্ছা যায়।
আমাৰ ওচৰত কলং আছে। কলং নদীৰ নাম শুনিছিলা নে নাই
অ, তোমালোকৰ নদীখনৰ নাম কি আছিলে
কলং। কি কলং নদী শুনা নাই কলং কপিলি।
অ, শুনিছোঁ নহয় মানে আমি উম তোমালোকৰ ফালে উম কি নদী আছে বুলি ক'লা, আমি বেছি বিশেষকে সোণাই নদী বুলিয়ে জানো ন।
সেইকাৰণে।
সোণাইখনো আছে, কলংখনো আছে। ডাঙৰ নদী কলংখন আছে।
পিছে তোমালোকৰ গাঁওখন বহুত ডাঙৰ, বহুত মানুহ আছে তাত।
অ।
মানে কিছুমান গাঁৱত তোমাৰ জনসংখ্যাটো বহুত কম থাকে ন! তোমালোকৰ গাঁওখন বহুত ডাঙৰ হয়।
উম।
তাত মানুহৰ সংখ্যাটো বেছি আছে মানে উন্নত বুলি ক'ব। কব পাৰা গাঁওখন উম, এতিয়া তুমি মানে বি এ টো শেষ হ'লে কি পঢ়িম বুলি ভাবিছা
বি এ টো শেষ হোৱাৰ পিছত মই বেলেগ একো নাভাবো, মই আই টি আই চাৰ্টিফিকেট আছে, মই আই টি আই কৰি কিনে কিবা, কিবা টেকনিকেল বিভাগতে সোমাই যাম আও
অ, তুমি কেতিয়া আই টি আই কৰিলা
মই মেট্ৰিক পাছ কৰি কিনে আই টি আই কৰিছিলোঁ।
অ অ
তোমাৰ এনেকুৱা এক্সট্ৰা চাৰ্টিফিকেট কি আছে
মোৰ তোমাৰ তেনেকুৱা কবলে কম্পিউটাৰে শিকিছিলো
অ
কম্পিউটাৰে শিকা আৰু বেলেগ নাই অ তোমাৰ আৰু এখন আছিলে হেৰি ইণ্টাৰ্ণশ্বিপৰ আছিলে এখন
অ কিহৰ ইণৰ্টানচিপ
মোৰ ইন্টাছিপটো মই তোমাৰ মই টিচিঙত লৈছিলো বিশেষকৈ মানে মোৰ টিচিং টো ভাল লাগে এগৰাকী শিক্ষয়িত্ৰীয়ে হ'ম বুলি মনত আশা আছে সেইকাৰণে টিচিংটো বাছি লৈছিলো আৰু
কেনেকুৱা লাগিল দিনবোৰ হেৰি টিচিং কৰা দিনবোৰ মানে ইন্টাৰছিপ কৰিছিলা যে তেতিয়া
ভালেই গৈছিলে মানে তোমাৰ আহ এনে মানে যিকেইদিন মই কৰিলো ন যি মাহ কৰিলো মানে এনেকুৱা অনুভৱ হৈছে যেন মই এগৰাকী শিক্ষয়িত্ৰী তোমাৰ ৰাতিপুৱা মই স্কুল যাওঁ তোমাৰ নটাত স্কুল পোৱাকে যাওঁ তাত প্ৰাৰ্থনা হয় প্ৰাৰ্থনা কৰাৰ পিছত ক্লাছ কৰো তোমাৰ মই নাইনত ক্লাছ কৰিছিলো টেনত আৰু এইটত ক্লাছ কৰিছিলোঁ যেতিয়া নাইন টেন আৰু এইট মানে ভগাই লও আৰু মে মেম গৰাকীয়ে কয় তুমি এতিয়া কৰা তাৰ পিছত মই ক'ৰিম তেনেকে মিলাই কৰি লও তোমাৰ যেতিয়া ক্লাছ শেষ হয়। এতিয়া ক্লাছ শেষ হোৱাৰ পিছত আকৌ মই সৰু খিনিৰ লগতে দে অলপ- ধেমালি কৰোঁ, আৰ্ট তোমাৰ ছবি অঁকা শিকাও। কেতিয়াবা মন গ'লে- তেখেতক গান গাব দিওঁ, আৰু তা'ত থকা- সৰু-সৰু ছোৱালীবিলাক বহুত ধুনীয়া মানে নাচে তোমাৰ। বহুত ধুনীয়াকে সিহঁতে নাচে। গান গাই মানে থাক- কি মানে যি যিকেইদিনো গ'লো তোমাৰ একদম বহুত ভাল লাগিল আৰু পৰিৱেশটো বহুত ধুনীয়া হয় সিহঁতে খেলে। সৰু পোৱালি- সিহঁতৰ মনবিলাক মানে কথাবিলাক সিহঁতৰ জানি ভাল লাগে। ভাল লাগিল আৰু। আৰু মানে সিহঁতক শিকোৱাৰ বাবদ মানে যিখিনি এতিয়া ধৰি ল' তোমাৰ- মই ক্লাছ নাইন-টেনত যিবিলাক গ্ৰামাৰ শিকিছিলো হয়তো অলপ পাহৰি গৈছো ন। সেইবিলাক যিহেতু সিহঁতক শিকাওঁতে মই আকৌ- মনত ৰাখি গ'ল, সেনেকুৱাই আৰু ধৰি ল'।
এই পঢ়া দিনবিলাক বুলি ক'লে মোৰ বহুত ভাল লাগে মানে।
হাঁ?
আকৌ এতিয়া অংগনবাদীত যেতিয়া পঢ়িছিলো-
অঁ'।
তেতিয়া সেইবিলাক দিনলে মনত পৰি যায় কেতিয়াবা ভাল লাগিছিল কেতিয়াবা।
অঁ', মই তোমাৰ বিশেষকে অংগনবাদীত ইমান বেছিকে নগ'লোয়ে।
নহয়, সেই অংগনবাদীৰ পৰা যি ক্লাছ- এল পি স্কুলত পঢ়া সময় বহুত ভাল লাগে আৰু।
অঁ', -হয় ভাল লাগে।
তুমি বাৰু জীৱনৰ এনেকুৱা কোনটো ফেজত তুমি ভাল লাগিছিলে মানে পঢ়ি থকা সময়ত?
মোৰ? মানে আৰু- মই তোমাৰ বি এ পঢ়িয়ে মই ভাল পালো মোৰ সৰুৰ পৰা অ' লগ বন্ধু বিলাক ইমান ভাল নাছিলে। ইমান মানে মনে বিচৰা না- পালোঁ আৰু, কলেজৰ দিনতে মোৰ বেছি ভাল লাগে। তোমাৰ?
তোমাৰ আৰু কলেজৰ কিমান আছে এতিয়া লৈ?
কি কৈছা?
কলেজ আৰু কেই বছৰ আছে?
আৰু এক বছৰ আছে। তোমাৰ কোনখিনি সময় ভাল লাগে পঢ়া সময়? নাই, যিমানখিনি পাৰ কৰি আহিলা আৰু তাৰ ভিতৰত।
মোক সেই হায় ছেকেণ্ডাৰী পঢ়ি থকা সময়খিনি ভাল লাগিছিলে।
উম। ভাল লাগিব এই খিনি সময়ত তোমাৰ। প্ৰেমতো পৰিছিলা চাগে।
নাই তেনেকুৱা আমাৰ। মানে পঢ়া-শুনাৰ ক্ষেত্ৰত বেছিকে ধ্যান দিছিলো। জ্ঞান-চিয়ান বোলা বস্তু মোৰ মাথাত ইমান নাছিল হেৰি নহয়।
উম। আজিকালি সেয়াই, গেম খেলিয়ে ল'ৰা-ছোৱালীবিলাক ধ্বংস হৈ গৈছে পঢ়া-শুনাৰ প্ৰতি মন‌ ন'বহে। দিনটো পাবজি খেলিব গেম খেলিব। তেনেকে কৰোঁতে-কৰোঁতে সিহঁতৰ মাইণ্ড বিলাক চেঞ্জ হৈ যায়, আৰু তা'তে আজিকালি ল'ৰাবিলাকে এনি টাইম তোমাৰ শিখৰ খায়। সিহতৰ গোটেই
হেল্ল'।
অ খেলত গোটেই তহঁতৰ তুমি কালাৰে চাবা নে কিহে চাবা। গোটেই মানুহটো মানে ৰোপটোৱে বেলেগ। তোমাৰ এখোপা মুখত ভৰাব গেমটো লৈ তল মূৰ কৰিব। তলমু কৰি সিহঁতে গেম খেলতে খেলতে তোমাক সিহঁতক গোটেই কামিহাড় য়ে বেকা হৈ গৈছে কিছ কিছুমানৰ, মানে তোমাৰ দেখিলে বিৰক্তি লাগে। এই তুমি দোকানৰ এই গাঁৱত যদি তুমি দোকানৰ ওচৰে-পাজৰে যা তুমি দোকানৰ ওচৰত দেখিবাই। হাম হাম ল'ৰা বহি থাকিব। তলমু কৰিব, গেম খেলিব, শিখৰ মুখত ভৰাব। তোমাৰ য'তে-ত'তে‌ পিক পেলাব ৰঙা ৰঙা কে, ৰাস্তা-ঘাটে পেলাব, দোকানে-চুকানে পেলাব, এইটো মানে বহুত ঘিননীয় কথা একদম বহুত খং উঠে। অ তেন তেনে তোমাৰ শিখৰ-তীখৰ খোৱা ল'ৰা ছোৱালী বিলাক মে একদম বহুত বেয়া পাওঁ আমি মানে
সিহঁতে পৰিৱেশটো নষ্ট কৰিছে। তুমি সেনেকুৱা নেকি?
অ মই ভাল নাপাওঁ
তুমিতো ল'ৰা মানুহ তুমি শিখৰ নোখোৱা।
নাই নাই মই আজি লৈ সেইবিলাক বস্তু খোৱা নাই বাৰু।
তুমি নোখোৱা নেকি।
নাই মই নাখাওঁ এতিয়া বিলাক।
অ অ। খাব নালাগে বুজিছা, তুমি কি জানা, মই তোমাক তোমাক কথা এটা কম হা। এতিয়া ধৰা তুমি শিখৰ-তীখৰ খালা, যেতিয়া ধৰিলে তুমি এনেও বিশেষকে তোমাৰ ল'ৰা বিলাকে আজি নহয় কিমান প্ৰায় চাকৰি দিছে হয়। তোমাৰ এই আৰ্মিয়ে হওঁক, পুলিচতে হওঁক, সেইবিলাকত যাবলে হ'লে এক নম্বৰ কথা তোমাৰ দ দ দাতঁক ৰিজেণ্ট কৰিব। আৰু চেকেণ্ড কথা সি সিহঁতে শিখৰ খাওঁতে খাওঁতে সিহঁতৰ ভিতৰত এ মানে একদম বেয়া হৈ যায়গৈ। তোমাৰ হাৰ্টটো কমজোৰ হৈ যায়, লিভাৰটো বেয়া হৈ যায়।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
সেইখিনিতো চেক কৰিব ন, তোমাৰ পুলিচত গ'লেও। বা আৰ্মিত গ'লেও, গোটেই অল বডিটো চেক আপ হ'ব। সেইখিনিয়ে মানে তুমি চোৱা শিখৰ এটা মানুহক কিমান শেষ কৰি পেলাই।
সিহঁতেতো গমেই নাপায় মই খাই আছো মোৰ ভিতৰ খিনি কছে সিহঁতে চেক কৰিলেহে গম পাব সিহঁতৰ ভিতৰত কি ভাল আছে কি বেয়া আছে। তোমাৰ একজাম দিব গ'লেটো সিহঁতকতো ৰিজেক্টে কৰিব।
অ দিয়া বাকী হ'ব দিয়া মই পাছত ফোন কৰিম তোমাক
অ হ'ব দিয়া অ।